অ' উপমা মইতো ডিউটিত আছো, তোমাক যে এই কি কয় বস্তু আনিবা দিছিলো? আনিছা নেকি?
অ' অ' আনিছো আনিছো মই যাই আছো দিয়ক। আপুনি লগ কৰিব মোক।
হ'ব হ'ব হ'ব ঠিক আছে, জল্দি আহিবা অলপ আৰু এই কি কয় কেনেকে বনালা?
এই আলুটো আৰু বিলাহী এনেকে বনালো মটৰ নাপালো নহয়।
অ' আচ্ছা কিয়, এই কি কি মটৰৰ চিজন নাই নেকি?
মটৰৰ চিজন মানে বহুত দাম বোলে, দোকানীয়ে ৰখা নাই যোনখন দোকানত গৈছো ইয়াত নাই আৰু বিচাৰি নাথাকিলো আৰু, লাও আলু বিলাহী এনেকে বনাই আনিলো।
অ' ঠিক আছে।
সনে আৰু অলপ জৰা জিৰা গুড়া দিছো সেনেকে বনাই দিছো আৰু তাক।
ঠিক ঠিকে ঠিকে।
আপুনি কি চাহ তাহ খালে নে?
ক'ত খালো, ৰাতিপুৱাৰ পৰা কামে কৰি আছো এতে।
অ, নেম এভিনিং আছে ৰ'ব।
নাই নাই তুমিতো জানা এক মিনিটো বহিব নিদিয়ে এন্ততে।
এ, অ, আজিকালি বৰ দিগদাৰ
আগত আমাৰ চিষ্টেম বিলাক বহুত ভাল আছিলে।
উম,
এতিয়া যে নতুন নতুন বিলাক যে আহিছে বাপ ৰে বাপ,
উম, এতিয়া আজি আৰু নতুন গীটাই আছে চাগে?
অ,
উম,
উঠি কিনে অলপ একো যাম ন কৰি দেব,
বাবু স্কুল গল নে?
অ, নাই নাই আজি এই কি কয় বাবুৰ অলপ গাটো গৰম হৈ আছিল মই মোৰ এই চও গোটেই ৰাতি মই খোৱা নাই ঠিক আছে,
উম,
তাৰ পিছত এই কি কৈ, মৰ্ণিঙত সাতটা বজাত ধনঞ্জয়, ধনঞ্জয়ক ফোন মাৰিলোঁ মই,
অ,
ধনঞ্জয়ক মই ক'লো ভাই এনেকে এনেককাে কথা সিটো ভাই নুশুনে।
উম,
এই ভাই আমাৰ অসমীয়া নিয়মত আজি এ আছে এ আছে মই কৈছোঁ ভাই
থাকিল থাকিল আৰু দেই কাপোৰ দুবনি দি যাই।
হেল্ল'
সি কাপোৰ ধুব নেকি? যাই কিনে,
আৰে ভাই মোক কি কম এন্তে যদি এবাৰ কৈ নহয় মোক,
উম,
মই এই কি কয় না বুলি নকওঁই এনতে কিন্তু, মোৰ বিপদত তেন্ত কিবা কিবি কাম উলাই য জানা না?
অ, শুনক নাই দা হেৰি কৰিব এই কি আছে ছীল আপোনাৰ কালি মই কিবা কথা কওঁতে স্কুটিৰ কথা কৈছিলে যে,
অ', ৰে ছৰি ছৰি,
আপুনি নসোধিব না,
আজি সুধিম কালিতো মই ইভিনিং কৰি গলো নহয়। ডাইৰেক্ট এই কি ক ৰাতি হ'ল ঘৰতে গুচি গৈছোঁ।
উম, উম,
তাৰ পিছত এতিয়া উঠি কেনে জুটত আহিলো।
অ,
মই তাতে যাম এবাৰ,
আপুনি ফটো-ফটো মাৰিম দেখাবচোন।
অ অ অ অ আৰু তোমাক যদি তোমাক যদি স্কুটি লৈ দিওঁ ভাল কণ্ডিচনৰে লৈ দিম আৰু কম দামত লৈ দিম তোমাক চিন্তা নকৰিবা তুমি।
উম, উম, অ, মানে একদম মানে বেয়া মানে সেই হেৰি আৰু বেছি বেছি ৰানিিং মানে স্কুটি নিদিব
আৰে নাই গোটেইখিনি চাই মেলেলি একদম মানে এই কি কয় মেকানিকক লৈ যায় কেনে ইঞ্জিনটো চেক কৰিি এলম
অ অ
পইচা যদি দিম ইমান এনে বস্তুটোো উঠাই ল'ম ন
অ সেইটো মই চাও ৰ'বচোন যদি আৰু কিবা এটা চাকচেছ হ নতুনে নতোনটো মাথা মাৰা নাই বহুত পইচা যাব মই ইমান দিন কিস্তিও দিব নোৱাৰিম
অ অ
হয় আমি ছেকেণ্ড হেণ্ড লোৱাইে ভাল
কিয় ছেকেণ্ড হেণ্ডো আজিকালি কিস্তিত দিয়েতো
চকেড আনক কিসিত দিয়ে মানে গম পাইছো ৰ'ব দিয়ে কিন্তু চাও ৰ'বচোন কি হয়
ঠিক আছে চোৱা যদি লাগে মই এই কি কৈ চিনি পাও চেকেণ্ড হেণ্ড শ'ৰুমো যাই কেনেে
খাৰ হ'ব এনে ত্ৰিশ মানত পাম নে
ত্ৰিশতটো নোপোৱা কিন্তু সুধিলোম ভাল কণ্ডিশনৰ যদি গা়ী লাগে মিনিমাম ফৰ্টি ফাইভ থাউজেণ্ড
অ
মানে যোনটো বেছি চলা নাই একদম নতুনৰ নিচিনা আছে এনেকাা
অ এ হ'লেও ফৰ্টি ফাইভ হলেও ল'ব লাগিব আৰু অলপ ভাল চাই ইমান বেয়াও ল'ব নোৱাৰে ন ইমান বেয়া ললেও আৰু নচলিব ন পিছত দিগদাৰ হৈ যাব
এটা একদম নিউ স্কুটি আছে মোৰ হাতত এক মাহে অকল এক মাহে তাৰ এম আই দিছে
উম অ ই এম আই দিব লাগিব
অ'।
এ', এনেকুৱা ৰিক্সাত লগা যাব নোৱাৰো দেই।
ৰিক্সাত কি কথা আছে অ'।
দেখছো মানে, আপোনাৰ আকৌ সেই যে, কথাটো একেই। নতুনে। সি আমাৰ দি থাকিব লাগিব ন'। নতুন লোৱাৰ নিচিনাই হ'ব।
একদম নিউ গাড়ী। সি লয় কেনে এতিয়া কি কৈ আছে জানাানা, ই এম আই দিব নোৱাৰো মই।
অ'।
তে, মই এই কি কয়, কলো ঠিক আছে। মই চাই লওঁ।
উম'।
হয় নে নহয়?
ডাউন পে'মেণ্ট কিমান দিছিলে সি?
সি ডাউন পেমেণ্ট পঁচিশ ত্ৰিশ মান দিলে নিকিন।
উম'।
একদম নিউ গাড়ীৰে। একদম নিউ গাড়ী।
উম'।
মানে মোৰ, মোৰ চকুৰ ওচৰত লোৱা গাড়ী। এক মাহে হৈছে তাত। এতিয়া আৰু ফাস্ট ই এম আইটো দি দিছে। ছেকেণ্ডটো বোলে দিব নোৱাৰিম।
উম', কিয় লৈছে তেতিয়া হ'লে সি।
কি জানো।
যদি, ল'ব নোৱাৰে হয় নে নহয়? কিহৰ কাৰণে লয় গাড়ী বিলাক, যদি দিব নোৱাৰে পইচাবিলাক। এইবিলাকক কৈ লাভ নাই, জানানা।
উম'। অ', হেৰি অ', কৈছিলা নহয়, তুমি দুটা বজালৈকে ডিউটি আছে এতিয়া।
অ'।
অ', হেৰিয়ে, আৰু শুনক না
উম'।
আপুনি যে, ৰা, তাতে যাব খুজিছিলে, আপোনালোকৰ গাঁৱত।
অ'।
উম', তাতে গাঁৱত মানে গ'লে আ', মানে ধৰক, আমি যদি যাওঁ আৰু অ', তেতিয়া আপোনাৰ এনে মানে টিকটৰ মানে হেৰিটো প্ৰাইচটো কিমান মান হয় ন'? অহা যোৱা টিকেটৰ নামত কিমান যায়?
শুনা। শ্লিপাৰৰ বাৰশ কিমান টকা।
অ', মানেজ
শ্লিপাৰ যে থাকে, অ', যাওঁতে অকল মানে যোৱাৰে, এই কি কয় বাৰশ কিমান টকা হা, শ্লিপাৰৰ, আৰ আৰু এই কি কৈছে, ছেকেণ্ড টায়াৰ এচিৰ বাইশ নে কিমান টকা।
অ', অ'।
থাৰ্ড টায়াৰা, ছেকেণ্ডৰ চাৰি হাজাৰ কিমান।
অ', অ'।
আৰু ফাষ্ট এচিৰ
অ'।
ছয় হেজাৰ চামথিং কিবা, বচ এচিটটো দুটা চিট থাকে। কে আৰামছে শুই কেনে, এই কি ক শুই কেনে আৰামছে যাব পাৰিবা কেবিন-কেবিন চিষ্টেম থাকিব। তাতকে ভাল ছয় হাজাৰ তাতে দি, অ'।
উম।
তে ইয়াতকে ডেৰ হাজাৰ টকা আৰু দি কেনে তুমি চাৰে সাঁত না আঠ হাজাৰ টকাত চাৰে আঠ হাজাৰ টকাত ফ্লাইটত যাব পাৰিবা।
অ'। চাৰে সাঁত হাজাৰ আঠশ অ', সাত হাজাৰ মান লব মানে যাওঁতে‌।
অহ কিন্তু টিকেটটো যদি লোৱা আগতে ল'ব ল'ব লাগিব।
বহুত দিন আগতে ল'ব লাগিব।
বহুত দিন মানে এক ডেৰ মাহ আগত। কিয় এইটো ট্ৰেইনৰ টিকেটবিলাক জল্দি নাপায় অলৰেডি বুকিং হৈ থাকে।
বুকিং হৈ থাকে, অ', কমতে হয় যে সেইকাৰণে।
অ', কিহৰ কাৰণে বুকিং হৈ থাকে জানানা এই ট্ৰেইনটো দুই দিনত তে ৰাজস্থানত সোমাই দিয়ে।
অ'।
ব্লেক ট্ৰেইনে, চাৰি দিন লয়।
অ'।
সি কিন্তু দুই দিনতে যেনেকা শনিবাৰে মৰ্ণিঙত এঘাৰটাত তুমি ইয়াৰ পৰা বহিবা। গুৱাহাটী ষ্টেশচনৰ পৰা। সোমবাৰে তুমি মৰ্ণিঙত সাতটা বাজাত
পাই যাম।
এক অ।
হুম।
আৰু আমাৰ যোৱা চিষ্টেম কি জানানা?
আ।
আমি আমি চাও গুৱাহাটীত আমাৰ ঘৰ আছে গুৱাহাটীৰ পৰা আমি বহো।
অ।
জৰলৈকে এই কি কয় ট্ৰেইন যায় নহয় ৰাজস্থানত, তাতেও য'ত মই এই কি কয় থাকো তাতে এই কি কয় ৰখে ট্ৰেইনটো।
মানে লাষ্টপ বিকানেৰে
উম।
উম এটোৱে আমাৰ মানে প্লাছ পইণ্ট এটা।
অ মানে আৰু বেলেগ আৰু গাড়ী ল'ব নালাগে আৰু।
নালাগে নালাগে যদি আমি আমি যদি শুই শুই যাওঁ ট্ৰেইন দুইদিন তাতে ৰখি থাকে।
অ।
একো চিন্তা নাই আমাৰ।
মানে দুইদিন আপোনাৰ দুই দিনৰ পিছত আকৌ তাৰ পৰা ৰিটাৰ্ণ হয় আৰু।
অ অ। অ।
অ তাৰ আগত নাযায় আৰু।
নাযায় নাযায় মানে সপ্তাহত তাৰ আগত এই আবাদ আছাম আছে। সি তো ভাই বহুত ঘূৰাই লৈ যায় তোমাক পাঞ্জাৱ হাৰিয়ানা, ইউ পি, বিহাৰ, বেংগল, বহুত এক ঘূৰাই লৈ যাব।
চাও ৰবাচোন যদি আমি যোৱা হয় মানে ভাবি আছো আৰু এতিয়া নগলেও আহা মানে এই এইকেইদিন যোৱাৰ পিছত নেক্সট বিহাৰত তেতিয়া আপনাক কম আপনি টিকট চিকট কৰি দিব আৰু।
অ অ হ'ব ঠিক আছে। ৰাজস্থান অ ৰাজস্থানতো ইমান ধুনীয়া ধুনীয়া জাগা আছে ঘূৰিব লগা মইয়ে ঘূৰা নাইও আজিলৈকে। বহুত ধুনীয়া ধুনীয়া জোগা আছে তাতে এই কি কয় ৰাজস্থানত মউণ্ট আবু আছে।
ন সেইটো চাব যাব মন আছে, বহুত ইচ্ছা আছে আৰু। চাই পইচা অলপ মানে, অ কওক শুনি আছো দিয়ক।
হা? হা?
শুনি আছো শুনি আছো। টিফিন আনিছে নে নাই?
অ কোৱাচোন।
অ আপুনি টিফিন আনিছে নে নাই?
নাই ন লগুনে-মগুনে আছো এতিয়া, ভাবিছিলো খাই আহিম।
অ', কিবা কটা খাই আহক আৰু।
চাওঁ কিবা হয় কিবা খাই আহোঁ।
অ', অ',
হেল্ল' দুই মিনিট অ', অ', অ', উম, উম, অ', হয় দিয়া উম, উম, উম,